অঁ নমস্কাৰ।
অঁ নমস্কাৰ।
অ
অ, এনেই এতিয়া কি কৰি আছা আপুনি।
অ মই মানে এনেই আছো, আপুনি কি কৰিছ?
ময়ো এনেই আছো বহি আছো মানে আজি বতৰো বহুত গৰম যে তাৰ কাৰণে মানে গছৰ ওচৰত মানে বহি আছো এতিয়া। উম, আপোনাৰ ফালে কেনেকুৱা আজি আজিৰ বতৰ।
আমাৰ ইফালে মানে বহুত গৰম দি আছে।
অঁ, বৰষুণ চৰখুণ নাই নেকি?
অঁ নাই মানে যোৱাকালি বহুত বৰষুণ দিছিলে, কিন্তু আজি আৰু অকমানো বৰষুণ নাই, তো বহুত গৰম দি আছে।
অঁ হয় অঁ
হয়। মানে আঁ আমি আজি ট্ৰেভেলৰ কথা ক'ম ন।
অঁ হ'ব দে।
হব।
অঁ
মানে আপুনি ক'ত ক'ত ফুৰিবলে গৈছিল।
মই সেনেতো মানে মই যেতিয়া মই কলেজ আহ সময়ত আছিলে, মানে যেতিয়া মানে মই হয়। হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী লেভেলৰ আছে মানে তাত সময়ত মানে মই হেৰি আ কলেজৰ পৰা মানে ফুৰিব গৈছিলো মানে সেইটো মানে। প্ৰজেক্টৰ কাৰণে মানে কলেজৰ পৰা লৈ যায় ন টিচাৰৰ। অঁ তাৰমানে আমি গৈছিলো। ইফালে মানে অ দেলহীত গৈছিলো আৰু সিফালে ৰাজেচ- টান আৰু এইফালে আছামত কাজিৰঙাত গৈছিলো মানে। সেইখিনি এতিয়া আৰু, মানে দিল্লীত ঘুৰি কিনি সেইটো সিখিনি দেখিলো মানে এই আমাৰ হেতি আছে ন অঁ ইণ্ডিয়া গেট আছে আৰু দিল্লীত তাৰ আৰু হেৰি আছে ৰাষ্ট্ৰপতি ভৱন যিটো নেকি আমাৰ প্ৰেচিডেন্ট হেৰি হয় না, সেইটো আৰু তাৰপিছত ৰাজঘাট আৰু এইটো কুটুব মিনাৰ। আৰু সেইটো যন্ত্ৰ মন্তৰ তাত মানে সেইখিনি মানে চাই আহিলো মানে। ৰাজস্থানৰো গৈছিলো মানে, সেই সেই তাৰ মানে জাগাটো মানে ইমান মনত নাছিল। নাই মানে পাহৰিলো ইমান দিন হ'ল না। তাৰ কাৰণে পাহৰিলো, তাৰপিছত আপুনি?
মই মানে বেছি ঘুৰা নাই, মই এনেই ওচৰ পাজৰতে গৈছো আৰু। মানে দিশভ গোৱালপাৰাতে আছো আৰু এবাৰহে মই মানে অ মেঘালয়ত আছিলো শ্বিলংত
অঁ
হয় তাতে মানে বোৱাৰী লগত
উম
তাৰপিছ ত এনে গলপাৰাত তুমি এবাৰ শ্ৰী আহ দুবাৰ গৈছিলো শ্ৰী সূৰ্য ভাৰত তাতে মানে অ মিউজিয়াম আছে সেইবোৰ মানে চাইয়ে ভাল লাগিছে আৰু মানে বহুত অ হয় বহুত এনচিয়েন এনচিয়েনট টাইমৰ মূৰ্তিবোৰ আছে
উম উম অ'।
তাৰপিছত অ এইফালে বক' পাৰ্বতী পাহাৰ আৰু আৰু মানে কেইটামান পাহাৰ ঠাইত গৈছিলো আৰু।
উম উ উম উম ভাল লাগে ন ঘূৰি পেলাই অ'। আৰু অ গদ উম। গুৱাহাটীত যোৱা নাই গুৱাহাটীত আমাৰ সেইটো অসমৰ দিছপুৰত।
অ নাই মোৰ মানে গুৱাহাটীত তেনেকুৱা যোৱা নাই।
অ'।
মোৰ গুৱাহাটীত মাত্ৰ দুই নে তিনিবাৰ যোৱা হৈছে সেইটো মাত্ৰ এনেই মানে।
এক্সম দিবলৈ যোৱা হৈছে
অ ফুৰিব নাপালো মানে তাত ন।
খুৰিব পোৱা নাই
মই মই ঘূৰিব গৈছো মানে মই সেই তাত চাইন্স মিউজিয়াম আছে না অ'।
হয়।
তাত গৈ আহিছো আৰু তাৰ হেৰি আছে এই যিকোনো বহুত মিউজিয়াম আছে আৰু তাত ন।
হয় হয়।
আৰু।
হয়।
হয়।
আৰু আপুনি মানে প্লেনিং কৰাইছে নেকি এইকেইদিন ক'তবা ঘোৱা মানে গৰমৰ সময়ত।
অঁ আকৌ এবাৰ কোৱাচোন মানে শুনা নাই।
মানে কিবা কিবি প্লেনিং বনাই আছে নেকি আপুনি অ'। এইখিনি দিনত আৰু মানে গৰমৰ দিনত।
অ নাই নাই অ'। তেনেকাতো এতিয়ালৈকে নাই বাৰু মানে এতিয়াতো প্লেনিং নাই মানে এইটো মানে ফাৰ্ষ্চত হ'ব পাৰে কিন্তু মানে এতিয়ালৈকে মানে তেনেকুৱা প্লানিংটো লোৱা নাই।
হয় হয়।
সেইটোৱে আৰু আপুনি লৈছে নেকি কত বা কৰিবলৈ মানে।
হয় আমাৰ আছিল মানে আমি দুটা তিনিটা মান ঠাইত যাম ভাবিছো। ছিলো অ হয় ন নহয় মানে।
অ'। তাতো কথা।
হয় হয়।
যিকোনো সেই সেইটো সময়ত গ'লেতো যোনো এটা ঠাণ্ডা জোগাতে কয় ন।
ক' বা কিবা তেনে কত যাব নালাগে আৰু।
য'ত ৱাটাৰ ফল থাকে তাতে যায় এতিয়াতো ন।
হয় হয়।
উম যিকোনো জাগাৰ নাম কলে নক'লে হ'ব আৰু যিকোনো যত উম। এতিয়া মানেতো অ হেৰি ধানৰ চিজনে ন।
হয়
এতিয়া মানে আপোনাৰ অ তাৰ ফালে মানে কি ধান লগোৱা। শেষ হ'ল না এতিয়া লগে লগাই আছে মানে এইটো অলপ কৈ দিয়ক দে।
আমাৰ মানে অ ধান লগোৱা শেষ হোৱা নাই। লগ আহ হ'ব আৰু মানে এ লগোৱা আৰম্ভ কৰিছে।
অ।
মানে আমাৰ ঘৰত ন ৰয় এইটো ভাগুৱা দিয়া হয় মানে।
উম উম সেইবিলাকো দিয়ে ন।
হয় হয় মানে সিহঁতৰ সাপ সাপ বুলিনে ক। হয় আপোনালোকৰ অ শেষ হ'ল নেকি মানে।
সে নাইনটি পাৰ্চেন্ট মান শেষ গ'ল মানে। আৰু দহ পাৰ্চেণ্ট মান আছে লগাবলৈ। এতিয়াতো মানে ট্ৰেক্টৰৰ চিজন আহিল না।
হয়।
এতিয়া মানে বেছি বেছিকে মানে হাল মাৰ পৰাাৰা তেনেকুৱা চিষ্টেমটো হ'ল আৰু অ মানহ হেৰি দান লগোৱা কাৰণেও মানে বেছি বেছিকৈ মানে হাজিৰা লৈ পেলাই মানে এতিয়া ধান ৰুবলগীয়া হয় না। তাৰ কাৰণে মানে মানে সেইটো এইেটো চিষ্টেমৰ মানে বেছি দিন নাথাকে আৰু ন।
হয়।
একসপ্তাহ দু দুসপ্তাহ মানতে শেষ কৰি মানে ধান আগতৰ দৃষ্ট নিচিনা হ'লেতো এতিয়াও মানে শেক নহ'লে হয় আগত আগত মানে চব গৰুৰ লগত হাল মাৰে ন এতিয়াতো মানুহ গৰু চৰু নাই চব ট্ৰেক্টৰে হ'ল। আপোনাৰ ফালে কি এতিয়ালৈকেও মানে গৰুৰ লগত মানে হাল মাৰে নেকি না কি টেক্টৰ।
অ নাই মানে গৰুৰ লগত হাল নামাৰে আৰু আমাৰ ইফালে অ।
অ।
ইফালেও মানে আমাৰ সদায় মানুহতে মাত্ৰ ট্ৰেক্টাৰে ইউজ কৰা হয়।
অ অ।
তাৰ পিছত বাকী আৰু বেছিভাগ কামলা লগোৱা হয়।
উম উ উম এইবিলাক ন ধান ৰোৱা বিলাক।
আৰু মানে যোৱাবাৰ অ পানীটো যেতিয়া ৰোৱা সময় হৈছিল তেতিয়া পানী পৰা নাছিল ত' তাৰ কাৰণে এতিয়া পানী পৰা সময়ত আৰু। হয় পানী পৰা সময়তে চবে মানে সকলোৱে আৰম্ভ কৰিয়ে দিলে। মানে তাৰ কাৰণে আৰু শেষ হোৱাৰ আহ কিবাত আছে বুলি।
উম।
উম।
আমাৰ এতিয়াতো ঠিকে আছে মানে বতৰটোৰ মানে আগততো তেনেকুৱাই আছে। মানে বহুত দিন লোকে মানে বৰষুণটো পৰা নাছিলে না? আমাৰ সেইফালেও মানে, আপোনাৰ ফালেও তেনেকুৱাই হৈছিলে চাগে ন?
হয় হয়।
তাৰ কাৰণে মানে এতিয়া মানে নহলেতো, বেছিদিন নাথাকিলেও হয় ন?
হয় হয়, মানে অকমান লাহে কৰি ৰুইছিল আৰু।
অ অ অ।
আৰু আপোনাৰ ঘৰত কিবা বেলেগ মানে শাক পাচলি ৰুৱে নে?
মানে?
মানে আহ কিবা কিবি যেনে, খোৱা বোৰ লাও
অ সেইবিলাক না চবজি মান
হয়।
উম, সেইবিলাক আমাৰ ফালে সেইটো আছে ভেণ্ন্দি আৰু সেইটো কি বুলি কয় সেইটো মাতৰ দালি যিটো দীঘল দীঘল যে হয় ন এইটো এইটো লেচৰা লেচৰা লেচৰা বুলি কয় ইটো। আৰু সেইটো আৰু ইয়াৰ বেলেগ আমি এইটো বেছি কৰো মানে জলকীয়া এতিয়া মানে বহুত মানে বেছি বেছিকে আমি দিয়ে না? তাত মানে উম। হেৰি নিশ নহয় মানে, এইটো বিজনেছ নিচিনা হয় আমি মানে এইটো বিক্ৰী কৰো আৰু। সেইটো এতিয়া মানে এইবাৰ বিক্ৰী হ'ল আৰু এইবাৰ মানে এ দুসপ্তাহ তিনি সপ্তাহ মানত আৰু হ'ব এবাৰ বিক্ৰী কৰা। সেইটো আৰু আপোনাৰ তাত পালে মানে আপোনাৰ ফালে কিবা কৰে কি? যেনিবা খেতি চেতি মানে বহুত বেছিকে মানে বিক্ৰী কৰো পাৰা তেনেকা বাগান চাগান
অ হয় কৰে মানে বেলেগে কৰে, আমাৰ তেনেকুৱা বিক্ৰী কৰিব লগীয়া কৰি নকৰে। আমাৰ হয়। আমাৰ ঘৰত মানে বেছিভাগ এনেই অ খাব কাৰণে যেন পোৱা যায়, তেনেকুৱা লগাই আৰু। পাচলিবোৰ। মানে তেনেকুৱাই আৰু আমাৰো লেচেৰা তাৰ পিছত মিঠালাও বা কোমোৰা, লাও
ৰঙালাও সেইবিলাক ন?
টেঙা সেইবোৰ লগোৱা হয় আৰু। মানে বেছিভাগ আহ চিজনেল বোৰ লগোৱা হয় আৰু।
অ অ অ। এইবিলাক মানে বিক্ৰী কৰিব পাৰা তেনেকা বাগান নিচিনা তেনে বেচি বেচিকে নিদিয়ে মানে ন?
অ নিদিয়ে তেনেকুৱা।
অ। আমাৰফালে অ মানে মাটিৰ মাটিৰো কথা আছে ন, মাটিৰ মানে এই তেনেকা মানে খেতিৰ লগোৱা খেতি ধান লগোৱাকে মানে মাটিৰ বেছি নহয় মানে এইবিলাক। মানে এক্সট্ৰাকে মাটি থাকিবলগীয়া হয় মানে।
হয় হয়, হয়।
আমাৰ মানে এইফালে বহুত আছে যে।
হয়।
তাৰ কাৰণে মানে বহুত লগোৱা হয় মানে এতিয়াও লগাই আছে মানে মানুহ কথা।
হয় হয়।
উম।
ত উহ ভাল লাগিলে আপোনাৰ লগত কথা পাতি হয়।
টাইমো - টাইমো হ'ল ন মানে অ। ধন্যবাদ, অ আপোনাৰ ধন্যবাদ থাকিল।